হেল্ল' অ নমস্কাৰ।
হয়, হয় নমস্কাৰ মানে আপুনি বেছি কথা নকব। হয়, হয় আপুনি মোৰ কথাটো শুনি লওক প্ৰথম তাৰ পাছত আমি কথোপকথন আৰম্ভ
হয় কওকচোন বাৰু কি কথা আছিলে?
মানে যিহেতু আমি আমাৰ সেই সময়ৰ কাৰণে মানে আমি কল মানে যোগাযোগটো বিচ্ছিন্ন কৰিব লগা হ'ল। মই ভাবিছোঁ আমি য'ত এৰিছিলোঁ ত' পৰাই যদি আকৌ আমি আৰম্ভ কৰোঁ তেতিয়া ভাল হ'ব।
হয় হয়। আৰু কিন্তু ভোলা বৰাই মোক কোৱা মতে আগৰ যিটো টপিক থাকে সেই টপিকটোৰ লগতে যে আমি কৌত যি হিত টপিক এইটো কলৰ লগত যোগাযোগ সংযোগ কৰি দিওঁ তেন্তে এইটো আমাৰ অ নিষেধ কৰা হয় কলটি
এ এইবোৰ ভোলা বৰা আচলতে এনেই থিয়ৰি কিছুমান উলিয়াই পেলাই। তেওঁ মানে কিছুমান অদৰকাৰী কথা গাই থাকে যিহেতু তেওঁ মানে ইমান এই বিষয়ে নাজানে মানে তেওঁ নিজকে বহুত জনা বুলি ভাবে আৰু এই এপটো মানে যিটো আমি যিটো দ্বাৰা যোগাযোগ কৰো সেইটো তেওঁ নিজে আছে। আচলতে খোলা বুলি ভাবে নে কি নে মই নাজানো।
ঐ, আপোনালোকৰ বৰ ডাঙৰ আপোনালোকৰ কথা এটাহ আছিল নহয় বৰ হাঁহি উঠা কথা কিন্তু।
হয় কওকচোন?
কিন্তু মোক ভোলা বৰা দেৱে ক'বলৈ হাক দিছিল বহুতবাৰ কৈছিল আপুনি তাক যাতে নকলে মই তাৰে কামনা কৰিম।
হয় হয় কওক।
হয়, এই কথাটো কি হ'ল। আপোনাৰ যিটো তেওঁ উচ্চ পদলৈ যাম বুলি ভাবিছিলে অৰ্ডিনেটৰত। অডিনেটৰ হ'ম বুলি উচ্চ পদটোলে যাম বুলি ভাবিছিলে।
হয়।
হয়, সেই পথটোলৈ যাওঁ বুলি তেওঁ যি মেইল কৰিছিলে সেই কোম্পেনীটোক
হয়।
হয় সেই কোম্পানীটো মেইল কৰো তেনে। তেওঁক সেই দিনটোত হেনো তেওঁ তিনি চাৰিবাৰ মিলেই কৰে আৰু। তেওঁ হেনো দিয়া তেনেধৰণে ছয় সাত বাৰ মান মেইল কৰিছে। আৰু তাৰ ফলত তেওঁক আহ সেই কোম্পানীটোৰ ফালৰ পৰা এটা উত্তৰ আহিছে। আৰু মেছেজ নিদিয়া আৰু মেইল নকৰিব এ তেনে হে। জেগা থাকিলে ক'ম নহয় এনেকে কিয় কামোৰ দি থাকে তেনে ধৰণৰ বুলি কৈ পেলাই। হাতযোৰ ইমজি দুটাৰ সৈতি। এই চকু পানী জল জ্বলীয়া হৈ থকা তেনেকুৱা চাৰিটা ইমজি হেড কৰি হেনো তেওঁ হেনো। আ দিছে হেনো তেওঁ, তাৰ ফলত হেনো তেওঁ খুবেই লাজ পালে। তেওঁ হেনো মানুহৰ আগত মুখ উলিয়াব নোৱৰা হৈ গ'ল, তেনে পৰ্য্যায় তেওঁ হৈ গৈছেগে।
হয় হয়, আচলতে কথাটো এনেকুৱা আপোনাক সেইটো মানে তেওঁ হাস্যৰসৰ সৃষ্টি কৰিবলৈ মানে এটা মিছা বাত্ৰাপ্ৰেৰণ
উম, নাই নাই মিছা বাৰ্তা নহয় মই তেওঁ, যিটো মেইল আৰু যিটো তেওঁ ৰিপ্লাই আহিছে সেই সকলোবোৰ মই নিজ চকুৰে দেখিছোঁ।
হয়, আপুনি নিজ চকুৰে দেখিছো বুলি মানে আপুনি মিছাকে কৈ দিলে মই সেইটো জানো। কিন্তু তেওঁ মানে, প্ৰথম যেতিয়া মেইল কৰিছিলে, তেতিয়া সেই মেইল যি ৰিপ্লাই আহিছিলে প্ৰথম মেইল কৰি ৰিপ্লাই দিছিলে, গতিকে সেই মেইলটো কি মানে মোক দেখাইছিলে তেওঁ যে মই এনেদৰে মেইল কৰিছো মোক এনেকৈ দিছে বুলি। তেওঁ দেখাই আছিলে তেতিয়া কৈছিলে যে আমাৰ এতিয়া পদৰ অভাৱ, মানে তেনেকৈ খালী হোৱা নাই। যদিহে মানে খালী হয়, তেতিয়াহ'লে মই আপোনাক জনাম।
নাই, নাই নাই, তেওঁ সঁচাকে আপুনি চাব পাৰে তেওঁ যি মোবাইলত, তেওঁ আপোনাক নিশ্চয় দেখাব। তেওঁক এহ, তেওঁ, তেওঁ হেনে এনেকে কৈছিল যে এ, মোক লৈ যাওঁ মই, এই কামটি ভালদৰে কৰিব পাৰিম আৰু তাৰ, বিনিময়ত তেওঁ হেনো সোতৰ জন নে কেইজন মানুহক হেনো অন্তৰ্ভুক্ত কৰিছ এ যি আমাৰ কাষৰে গাওঁ, আপোনাৰ বন গাওঁ বুলি কয়, সেই বন গাওঁ হেনো, প্ৰায় বহু দহ কিছুমান ব্যয়ক্তিক তেওঁহেনো অন্তৰ্গত কৰিলে এই কাৰ্যসূচীত।
হয়, আচলতে তেখেত মানে এজন বহুত লোভীয়া প্ৰকৃতিৰ লোক যিহেতু তেওঁ বহুত লোক কৰে পইচাৰ প্ৰতি তেওঁৰ লোভ বহুত বেছি। তেওঁ এই কৰ্মটো যেতিয়া আহিছিল তেওঁৰ দহ বিশটা একাউণ্ট তেতিয়াই খুলিছিল আৰু তেতিয়াই তেওঁ এই কৰ্মত যোগদান কৰিছিল, আৰু তাৰ পাছতো তেওঁ খান্ত নাথাকি তেওঁ ক'ৰ্ডিনেটৰ যি উচ্চ পথ সেই উচ্চ পথলৈ যাবলৈ মানে তেওঁ বহুত উ পাত লগাই আছিল, তেওঁক পইচা লাগে, আৰু সেইবাবদ তেওঁ চক তেওঁ বহুতক আমাৰ যি কৰ্ম তেওঁৰ যহতে বন্ধ হ'ল বুলি ক'ব লাগিব যিহেতু আজি তিন দিন। গতিকে চব তেওঁ ইমান মানে ব্যক্তিক ভৰাই দিলে টাস্কখিনি মানে সোনকালে আচলতে কমপ্লিট হৈ গল মানে সম্পূৰ্ণ হৈ গ'ল, আৰু সেই সম্পন্ন হোৱাৰ ফলতে আচলতে আমি পুঁজি লাভ নকৰা হলো।
হয়, আমি যদি এই কাৰ্যটোৰ বিষয়ে প্ৰথমতে অন্তৰ গম পালাহেঁতেন, তেতিয়া আমাৰ এই কাৰ্য নহ'লহেঁতেন আমি কমেও দহ হেজাৰৰ ওপৰত অধিক টকা আমি লাভ কৰিলোহেঁতেন। কিয়নো আমি, প্ৰায় দুমাহ মানৰ মূৰতহে আমি এই কথাটো গম পাইছোঁ।
হয় আচলতে এইটো আচলতে আপুনি যদিও হাচ্যৰসৰ মানে সুৰত কৈছে যদিও মই নাজানো কিন্তু আচলতে এইটো সত্য কথা।
মই দুখ মনেৰে কৈছো, হাস্য মনেৰে নহয়।
হয়, হয়, আচলতে মানে কথাটো এনেকুৱা, মই আচলতে আপোনাৰ কমচে কম পাঁচ হাজাৰ মান পুঁজি মই লাভ কৰিবলৈ সক্ষম হলো। তাৰ লগতে ভোলা বঢ়াৰ বিষয়ে যদি কওঁ, তেওঁ আপোনাৰ তেওঁ সাত হাজাৰ বেছি আচলতে তেওঁ আঠ হাজাৰ মান টকা উপাৰ্জন কৰিবলৈ স ক্ষম হল, গতিকে আপুনি ভাবক, হয়, হয়, তেতিয়াহ'লে আপুনি ভাবক, আমি যদি আগতেই গম পালোঁতেন আমি দহ হাজাৰ টকা ধুনীয়াকৈ ইয়াৰ পৰা উপাৰ্জন কৰি আমাৰ যি আৰ্থিক দিশ তাত আমি টনকিয়াল হ'ব পাৰিলোহেঁতেন, আৰু আপুনি এই বিষয়েও চাওঁক যে আপুনি যদিও চাৰি হাজাৰ মই যদিও পাঁচ হাজাৰ টকা উপাৰ্জন কৰিলোঁ, তাৰে তিনি হাজাৰ আৰু আপুনাৰোঁ চাগে দুই তিনি হাজাৰ তেনেদৰে খাওঁ তেনেই গুচি গ'ল আকৌ। এইটো কিন্তু বহুত ভাবিব লগা কথা।
আৰু এটা কাথা, এই যে আমাৰ কাষৰে আহ ভূষণ জ্যোতি তেওঁৰ যি পইচাটো এতিয়া ধনৰ পুঁজিটো সোমাব, সেই পুঁজিটো আমাৰ যি ভাতিৰে তেওঁ নিজৰ একাউণ্টটো সলাই পেলাই, তাৰ তেওঁৰ একাউণ্টটো সলাই পেলাই নিজৰ একাউণ্টটো দিলে, সেইটো বৰ ভাল কথা বুলি ভাবে নে নেকি? তেওঁ কিয়নো বহুত কষ্ট কৰি পেলাই সেই উপাৰ্জনটো লাভ কৰিছিল। দিনে ৰাতি কথা পাতি। আমি আমাৰ হলেওতো আমি তেনেধৰণে কষ্টই পালোহেতেন।
হয় আচলতে কথাটো এনেকুৱা, আপোনাৰ ভাতৃয়েটো ভাল কাম কৰিছ
হয় অকণ আপুনি আঁতৰি দিয়কচোন, আপুনি অকণ কোলাহলৰ পৰা আঁতৰি দিয়ক। বহুত অশান্তি পাইছো মই শুনা।
হয়, আপুনি এতিয়া শুনিছে ন ভালকে?
নাই নাই এতিয়াও মই যি আপোনাৰ কাষত এজন ব্যয়ক্ত যিজন কলাই বুলি কোৱা নহয়, সেইজনৰ মাততো মই শুনি আছো।
হয় হয়। ঠিক আছে মই, অ হয় মানে আপোনাৰ কথাটো এনেকুৱা, আচলতে আপোনাৰ যি সেই ভাট্ৰি, সেই ভাট্ৰিয়ে মানে এই বিষয়ে মানে ভাল কৰা নাই বুলি মই ভাবিছো, কিয়নো' আপুনি চাওক আমিও যেনেদৰে কষ্ট কৰি, আমি যেনেদৰে আমি পইচা পাতি উপাৰ্জন কৰি আছো। সেই যি ভূষণজ্যোতি তেওঁ আপোনাৰ সেই কষ্ট কৰি, আপোনাৰ লগত হওক বা বেলেগৰ লগত হওক, এনেদৰে বাৰ্তালাপ কৰিয়েই মানে দুটকা উপাৰ্জন কৰিছিল আৰু সেই টক
কোনো দুখ নাছিল। কিয়নো তেওঁ নিজৰ ভা বাকী একাউণ্ট টো হে লৈছিল আৰু কথাত আপুনি চাব' মই আমাৰ যি ভা তে মই তেওঁক অকমান পৰামৰ্শ দিছো যে, আপুনি এই পইচাটো তেওঁক হে দি দিয়ক, যিটো আগন্তু পইচা সোমাব তেওঁৱে কথা পাতি থোৱা। পইচাটো আপুনি ৰাখি থওক, যদি উছুক আপুনি। কিন্তু তেওঁ এনে এটকাও নিদিয়ে, এইটোও ৰাখিব আগন্তু যোনটো সোমাব সেইটোও ৰাখিব সকলো বন্ধু তেওঁৰ পৰা কাঢ়ি লব, তেনেধৰণৰ ম বাৰ্তালাপ মোৰ ফালে আগবঢ়াইছে।
হয় হয় আচলতে এতিয়া চওক, এ তেওঁৰ যি কষ্টৰ ধন, সেই কষ্টৰ ধন খিনি যদি এনেদৰে বেলেগে এনেদৰে কাঢ়ি লয়। তেন্তে তেওঁৰ অন্তৰত বহুত দুখ পাব বুলিয়ে মই
হয় কিয়নো তেওঁলোকৰ সকলোবোৰ বয়ক্তিয়ে পাব, কিন্তু তেওঁ অকলশৰে থাকি যাব তেওঁ অকলেহে নোপাব।
হয় হয় আৰু ইয়াৰ লগতে আপুনি চাওক, এটা কথা যিহেতু মানে আপোনাৰ ভাতৃয়ে কয় যে, ভগৱান আল তুমি মোৰ লগত কিয় ইমান বেয়া কৰি থাকা, মইতো কাৰো লগত একো বেয়া নকৰো। হয় আপুনি এতিয়া চওক আপুনি। যদি তই যদি মানে কাৰো লগত বেয়াই নকৰ, তেতিয়াহ'লে এইবোৰ কি? এইটোতো মানে বেয়া কৰাই হ'ল, গতিকে' ভগৱানে তোক ইয়াক শাস্তি দিবই। আৰু ইয়াৰ শাস্তি তেওঁ আগতেই লাভ কৰিলে তেওঁ কাৰাগাৰলৈ গৈ।
তাৰ মেইন কথাটো হ'ল আপুনি, তেওঁ যে চল্লিশ টকাটো যে পাইছিল, তাৰো বহুত কাৰণ তেওঁ মোৰ পৰা পইচা ধাৰলে লৈ নিদিয়ে হ'ব পাৰে।
হয় হয় হয়। আচলতে ভগৱান আছে তে আচলতে
থাকিও নিদিয়াকে, সেইবোৰৰ কাৰণেই হ'ল হয়। হয় হয়, থাকিও দিয়াৰ কাৰণে এনেধৰণৰ কাৰ্য হ'ল।
হয় হয়, নিশ্চয়। গতিকে আপুনি চক এতিয়া আৰু তেওঁ মানে যে কয় মই কাৰ লগতো কাৰো লগত একো বেয়া কৰা নাই। আপুনি চাওক হয়, পূজা বৰা এজনী মানে অ কি বুলি কয় আচলতে ভাল চৰিত্ৰৰ ছোৱালী নাছিল, হয় মই সেইটো মানি লৈছো। কিন্ত তাইৰ তাইৰ বাবে সি জেললৈ গ'ল যদিও তাই এতিয়া তাক এৰি বেলেগ এটা ল'ৰাৰ লগত প্ৰেমত আৱদ্ধ হ'ল। কিন্তু এতিয়া তাইক যেতিয়া ভাল পাই আছিল সেই সৰু ছোৱালীজনী যাৰ ওঠৰ বছৰো হোৱা নাই। তাইক এনেদৰে আপোনাৰ কিছুমান কৰা আজে-বাজে কথাত সন্দেহ কৰি যদি মাৰপিট কৰে, মানে হয় তাই ভাল নহয়, কিন্তু হ'লেও যদি কিছুমান কথাত এনেদৰে সন্দেহ কৰি তাইক মাৰপিট কৰে তাই কিবা কৰে কিবা কৰে, তেতিয়াতো মানে সেইটোতো পাপেই লাগিব।
হয় আৰু কিয়নো আপুনি চাওক। সি যদি বিবাহ কৰাৰ পিছত সেইটো কাৰ্য কৰিলহেতেন তেতিয়াও অকমান চাবলগীয়া এতিয়া বিবাহ নোহোৱাকেই যদি সেইটো কাৰ্য কৰিছে। বিবাহ হোৱাৰ পাছত কি কৰিব তাই নিজেই ভাবি পেলাই চাগে এই কাৰ্যটো ভাবিলে ভাবি পেলাই কাৰ্যটো কৰিলে বেলেগ ল'ৰালে আকৌ ভাল পাবলৈ ধৰিলে। নহ'লে এওঁকে ভাল পালেহেঁতেন বুলি মুই চিন্তাধাৰা কিয়নো তেওঁ ইমানো বেয়া নাছিল। বেয়া যদি থাকিলহেঁতেন ইমান তেন্তে এওঁ লগত দুবাৰ গৈ পলাই নগলহেঁতেন।
হয়, হয় সেইটোতো হয়েই আৰু সিদিনা যেতিয়া মাকহঁতে মানে কৈ আছিল যে বল ঘৰলৈ যাওঁ, তেতিয়া তাই এটা কথাতে লাগি আছিল যে মই তাক বহুত ভাল পাও মই তাৰ লগতে থাকিম।
হয় আৰু এই এই আমাৰ যি ভাতৃ তেওঁকো সুধিছিল তই মোক ভাল পাৱ নে নাপাৱ কয় দে, কয় দে। এনেধৰণৰ মন্তব্য আগবঢ়াইছিল। সঁচাকৈ যদি তেওঁ ভাল নাপালেহেঁতেন তেন্তে এনেধৰণৰ মন্তব্য আগ নবঢ়ালেহেঁতেন। আৰু তেওঁ ঘৰলৈ এবাৰ গ'লে তেওঁ গুচি গ'লহেঁতেন। ইমান কন্দা-কটা কৰি ঘৰত বা কৰি নিদিলহেঁতেন।
হয় হয় আৰু ইমান কষ্ট খাই তাই ইয়ালে আহিছিল আৰু তাৰ লগতে আপুনি তাৰ লগতে আপুনি চাওক এতিয়া এই এওঁ যি এতিয়া পূজা বৰুৱাৰ পিছত সেই মানে সম্পৰ্কত আৱদ্ধ হৈছিল। এতিয়া তাইকো চাওক প্ৰথম দিনা গৈয়ে তেওঁ লগত কিছুমান কৰিবলগীয়া কাম কৰিলে আ যাৰ বিষয়ে মই এতিয়া ক'ব নোৱাৰো। আৰু আৰু আপুনি চাওক তাৰ লগতে আ মানে তাইক পিটি পিটি আচলতে কিছুমান কথা সন্দেহ কৰি তাইক পিটি পিটি তাইৰ এটা চকু ৰঙা কৰি দিছিল। যাৰ ফলত তাইৰ হস্পিটেলত ভৰ তি হ'বলগীয়া হৈছিল আৰু চাওক
বোৰ হ'ল এতিয়া এই ডেকা ডেকা ল'ৰাবোৰ এতিয়া চং দেই এই ল'ৰা এটা ইমানেই স্পীডত বাইকখন মোৰ কাষেদি লৈ গৈছে এই কনদি নিছে ফৌ
এ মোকতো লৈ গ'ল তেনে কেথাতে এ এনেধৰণৰ ল'ৰাবোৰৰ উৎপাত দেখিছেনে বাৰু এতিয়া এই এনেধৰণৰ ল'ৰাবোৰে এই ছোৱালীবোৰৰ পিটন খায়।
সেইটোৱেটো ময়ো তাকে এইয়া ৰাম বুলি মই এইটো কাৰণে কৈছিলো। আচলতে মই দেখিছো ইমান তীব্ৰ গতিত মানে ইমান কাষেদি আপোনাৰ লৈ গৈছে। এ এনেবোৰ কৰ্ম কৰিলে মানে আপোনাৰ এই সমাজখনত আপোনাৰ বহুত দুখ লাগে।
ইমান চাউণ্ড, ইমান বাইকৰ সেই চাইলেঞ্চাৰডাল খুলি ধাক-ধাক ধাক-ধাক চাউণ্ড, তাৰ উপৰেঞ্চি ইমান ইছ দত চলাব। এইবোৰ নমৰিলে কোন মৰিব বাৰু কওকচোন।
হয় আৰু ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰিছো। যে আপোনালোকৰ যি ভাতৃ আকুৰি শইকীয়া, তেওঁ বেলেগ গৰ লগত কথোপকথন নকৰি আ আমালৈ অকণমান অপেক্ষা কৰি দিলে ভাল। যিহেতু আমাৰ আৰু দুই মিনিট সময়ৰ পিছতে
নাই নাই তেওঁ ই ইতিমধ্যে ঘৰলে যাবগৈ বুলি মই শুনিছোঁ।
হয়। যদি তেওঁ ঘৰলৈ যায় তেতিয়া তেওঁ ঘৰলৈ গৈ আমি তাৰ মানে আমাৰ সং সহযোগী হিচাপে ভোলা বোৰাকে মাতি দিম নেকি?
হয় ভোলা বোৰা আহিব যে মোৰ অনুভৱ কিয়নো মই তেওঁক দেখিছিলো অকণমান দেৰি আগত। এইফালেদি টৰ্চ লাইটটো লৈ পেলাই এইফালে আহিছিলে কিন্তু আকৌ তেওঁ উভতি গ'ল কিয় নাজানো মই।
হয়, এতিয়া চাওঁক আমি আপুনি থাকে নে নাথাকে নাজানো কিন্তু আজি মোৰ ডাঙৰ ভা তে আৰু মই হ'লেও আজি মোৰ টাৰ্গেট যি মানে লক্ষ্য সেই লক্ষ্য মই আজি সম্পূৰ্ণ কৰিবই লাগিব।
এই আপুনি থাকে নে নেথাকে কথা নহয় মই থাকি থাকিমে আজি মই কিয়নো ইয়াৰ পিছৰ বাৰত যিটো আমাৰ ধনৰ পুঁজি সোমাব সেইটো মই ডবল কৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম।
হয় হয়, সেইবাবে ময়ো আপোনাৰ উঠি পৰি লাগি আছোঁ যিহেতু আজি অন্তিমটো দিন। গতিকে বাৰ বজালৈকে মই ইয়াতে থাকি। আ বাকী তাৰ পিছত শুমগৈ কিয়নো আজি আপোনাৰ সেই বিদ্যুত টো কৰ্তন কৰি থোৱা আছে।
হয় হয়, কিয়নো মই আপোনাৰ কথাষাৰ শুনি বৰ ভাল পালোঁ। কিয়নো সদায় আপুনিয়ে যাওঁগে যাওঁগে কৰি থাকে। কিন্তু আজি যদি নাযাওঁ বুলি কৈছে মই শুনি বৰ ভাল পালোঁ। কিন্তু আমাৰ মানুহৰ যি সংখ্যা সেয়া বহুত কম হৈ গ'ল। তিনটা মানুহে আমি পা তো তোনে অকণমান অসুবিধা হ'ব। কিয়নো এজন মানে অকলশৰে থাকি যাব আৰু যদি সেই অকলশৰে থাকি যোৱা মানুহজন মই হওঁ তেন্তে মই ঘৰলে যাবলে বাধ্য হম।